কি কৰিছে? এ বহি আছোঁ। ভাত খালা? খালোঁ। আপোনালোকে খালে? আমি খালোঁ। কিহেৰে খালে ভাত? ভাত মই দাংগদিয়ে, আলু গুটিয়ে ভাবিলোঁ সেয়াই খালোঁ। তোমালোকে কিহেৰে খালা?
আমি ভাত কেৰেলা, আলু ভাজি তাৰপৰা আলুয়ে, চয়াবিনে বনাইছিলোঁ।
অঁ-অঁ! তাৰপৰা মানুহটোৱে ফোন-চোন কৰিছিলে নে? কৰিছিল অ'। অ', লৰাই কৰিছে? ল'ৰাই এইটো এইখিনিতে আছে, মোৰ ওচৰতে।
অ'।
তাৰপৰা আমাৰ বাইদেউ হতৰ তাত দলং এখন ভাগিলে, গম পাইছা নে তুমি?
অ', ট্ৰেইনৰ ট্ৰেইনৰ ৰেল এতিয়া যাব নোৱাৰে ট্ৰেইন কেইদিনমানলৈ।
অ', ট্ৰেইনৰ দলং এখনে এই চিমেণ্ট চাপৰি দলংখন নেকি? এখুতাকে দেখোন ভাগি পেলাই পৰি গৈছে মামা
অ', ভালকৈ আজি ট্ৰেইন খন যাওঁতে নপৰিলে।
হা?
ট্ৰাইনখনত ট্ৰেইন খন যাওঁতেন নপৰিলা বোলো আজি, ট্ৰেইন যোৱাাহেতেন যাওঁতেন পৰাহেঁতেন কি হলহেতেন
কি হ'ল তেনে বাৰু তেতিয়া মানুহ ট্ৰাইনে চেনে সোমাই ধৰিলে হেঁতেন
তাকেহে।
মানুহৰ চিয়ৰ বাখৰ লাগিলে আৰু পানী কিমান সুত বলি আছে আকৌ বহুত
পানী অ', পানী বহুত বাঢ়িছে হেনো।
অ'।
অ', তাত সামৰিলে নেকি ববলেই?
স্কুটি না লোৱা এতিয়া। দাদা ঘৰতে আছে নে?
ঘৰতে আছে অ'।
দাদা আহিলে নাই?
নাই আহা। তাত বৈ আছে নে সামৰিলে?
অ', তাত এতিয়া মই ৰাতি নবও, মোৰ লাইট নাই হেৰি যে ৰাতি লাইটৰ ব্যৱস্থাটো কৰি লোৱা নাই মানে। ৰাতি নবও, আজিৰ দিনত ববলে মনেই নগ'লে দেখোন, তাঁতখন বোৱা নহ'লেই আজি।
অ'।
গৰমটো বেছি যে। গৰমতটো গৰম, কিবা গা বিলাক দেখোন কিবা দুৰ্বল দুৰ্বল লাগি আছে।
উম, এই ৰ'দো দিছো, বৰষুণত দিছে
সেইকাৰণে তেনেকুৱা হৈছে কেলেং মেলেং লাগি আছে।
অ'।
অ'। ল'ৰা শুলেনেকি? লৰা নাই শুৱা, খোৱাহে শুলে একদম ফেন চেন লগাই পুৰা শুইছে। কৌ মাতো ক'তো নুশুনে আৰু।
ভাগৰ লাগিছে নে কিনো?
ভাগৰ লাগিছে হবলা কোৰ মাৰিবলে গৈছিলে যে, কোৰ মাৰি আহিছে ভাগৰ লাগিছে।
অ', মাটি কেতিয়া পা ৰুব?
মাটি সাতাইশ তাৰিখ মানৰ পৰা গুচ ল'ম বুলি কৈছো।
ইমান দেৰিকে ইমান দেৰি পা ৰুব নে
ইমান দেৰিকে মানে হেৰি আকৌ এই কিদিনত কুৰ চুৰ মাৰি ওলাব গে হে একেলগতে দি দিবলৈ কৈছোঁ লোকত ট্ৰেক্টৰ আনি দিব যে সেইকাৰণে মই বোলো বোকাটো একেলগতে দি থৈ দিবা কঠীয়াটো তুলি তুলি ৰুই থাকিম আও
অ গৰুৱে নিদিয়ে এইবা ট্ৰেক্টৰে দিব
গৰুৱে আমাৰ ঘৰত গৰু নাই নহয় দাদাহঁতৰ ঘৰৰ গৰুৱে হে জানো এ এইবিলাক যোতিয়া কাৰবাৰ বেয়া কৰিবলৈ হাক দিছোঁ মই ট্ৰেক্টৰে বাব লাগে আও লাহে লাহে ৰুই থাকিম বোলো
অ সেইটোৱে ভাল
উম
সেইটোয়ে ভাল বোলো একেদিনা
সেইটোয়ে ভাল বলো একেদিনা বোকা সোপা দি ল'ব লাগে অ তোমাৰ যোৱাই ফোনচোন কৰিছে নে নাই যোৱাই ফোন চোন কৰিছে নে নাই অহ কৰিছিল অ অ তাপা আহিলে নাই এনে হাল বায়ে আছেহি
আহিলা অ আহিলে এই হাল বাই হ'ল
অ অ
অহ
অহ ফোনটো ইকৌ' হৈ আছে নেকি বাওঁ
জানো নাই যোৱা ছাগে
জানো নাই জোৱা চান অহ
স্পষ্টকে আহিছে দেখোন
মোৰ ইয়াত মাজে মাজে মই ইয়াত ইক হোৱা নিচিনা শুনিছো
অ
অ
এই দুপৰীয়া আম খাবলে গ'ল নাই
খাবলে গ'ল নাই? দুপৰীয়া আম খাবলে গ'লো আম খাই ভাত গাল খাই গৈছো আম খাবলৈ একদম পেট টো মোৰ কেনেকুৱা লাগিছে চেনি কল খাইহে ভাল হৈছে
অ
আকৌ আম খাইহি চেনী কল খাইছোহি মানে খাইয়ে আছো আও পেট টোৰ ৰেষ্ট ল'বলে দিয়া নাই আও
ভাতৰ ওপৰত চাগে আম খাই দিলা
ভাতৰ ওপৰত চাগে আম খাই দিলা ভাতৰ ওপৰত আম খাইছো আমৰ ওপৰত আকৌ কল এটা খাই দিছোঁ সেই চেনিকল এটা
উম
উম তাতে মোৰ ভৰিকেইটা অকনমান ওখহা নিচিনা লাগিছে
অ ঘৰৰ কল খাই
গাঁঠি কেইটাও খহিছে নেকি শকত হ গাঁঠি কেইটা ওখ হৈ যায়
অ
থাইৰড কমিছে নেকি?
কলপচলা খাব। কলৰ পানী খাব, উম কলগছ কাটি পেলাই পানীটো খাব।
পানীটো খাব। পচলাটো মাজে মাজে খাব লাগে, অ বহুত দিন না খোৱা যে সেই খাব লাগিব। সকে পিছফালে মানুহজনীয়ে কৈছিলে ময়ো বই
কলগছজোপা কাটি ৰাতিপুৱা পানী খাই নহয় তেনেকে খাব।
এ নহয় তেনেকে খাব, অ। তাকে আমাৰ পিছফালৰ মানুহজনে কৈছিলে মোৰো হৈছিলে এনেকুৱা ভৰি বিষাই আছিলে মই পচলা খালো তাৰপা ভালহো হৈছে আপুনিও খাই দিব চ চ নে বুলি কৈছিলে, মই সেই এ নহৰু হলেহে খাবলে ভাল পাও, নহৰু নাই কাৰণে নাই খোৱা।
আনি ললে হ'ল নহৰু।
তাকে দোকানলৈ যোৱা নাই যে এ আমাৰ দোকানবোৰ ওচৰত নহয় মানে দুৰণি দুৰণি যে সেইকাৰণে সি যোৱা নাই আনিবলৈ।
এ সন্ধিয়া লগা ওলাই যাব লৈ আনিবগে।
তাকে আনিবগে লাগিব। এই ওচৰতে এখন আছে হাৰ্ডৱেৰ দোকান আকৌ সেইখন নহৰু, পিয়াঁজ এইবিলাক নেবেচে। চিমেট, শিল এইবোৰহে বেচে।
অ।
অ।
তাৰাপা কাইলৈ আলহী অহা কথা আছে আহিব নে কি?
কাইলৈ জানো আলহী আহা কথা আছিলে মই ফোন কৰিছিলোঁ দে
অ।
আহিম নাহিম দেখোন একো নামাৰিলে, গ'লে মানে ফোন কৰিম বুলি কৈছে।
অহ'।
অহ, আহিলে ফোন কৰিব দেউতাহে আহাৰ কথা আছে। অহ, ঘৰৰ পৰা, আপোনালোকৰ বোৱাৰীজনীয়ে ফোন কৰে নে নাই? বোৱাৰীজনীয়ে ফোন কৰে।
অহ'।
ফোন কৰে বাৰু।
এ আগতে
এ, আগতে কাজিয়া লাগে নহয় ভাল হ'ল নাই? এ কাজিয়া ধামাকা।
অ'।
অ'। কাজিয়া লাগিয়ে থাকো, মোৰ বুঢ়া আঙুলি নখ কা টা উম', বুঢ়া আঙুলি নখ এটা বিষাইছিলে নহয়, এতিয়া হেৰি কৰিছো পুঁজ ওলাইছ বোকা সোমালে চাগে? বোকা সোমালে নেকি?
অহ'।
অহ। গোন্ধাইছে বোকা বোকা। অ', অ। নখ চোকোৱা হৈছে নেকি সম্ভৱ?
অহ।
অ', -
শুব হ'ল নে কি?
শুব হৈছে, শুমগে অকমান দেৰি বহি।
অ' চিমেণ্ট চত
চিমেণ্ট চাপৰিৰ পৰা ফোন কৰিছিল। চিমেণ্ট চাপৰিৰ পৰা ভতিজাজনীয়ে ফোন কৰিছিলে।
অ'
হেৰি আকৌ তাই, ভাত খাই আছে তাই বোলে মই ভাত গিটা খাই লওঁ খুৰি কথা পাতিম বাৰু আপোনাৰ লগত, মই বোলো তেনেহলে খাই লোৱা। ভাতকিকটা খাই কাঁহি-বাটি ধুইলৈ আজৰি হৈ যেনিবা আজৰি হৈ লোৱা।
অহ'
আজি বুজিৰি হৈ পেলাই, আপোনালোকৰ ফালে বৰষুণ দিছে আমাৰ ফালে বৰষুণ বতৰটো সেমেকী আছে, বৰষুণ দিয়ে নে নিদিয়ে বা দিব চাগে ৰাতিপুৱা লৈ এজাক তোমালোকৰ সেইফালে কেনেকুৱা?
আমাৰ এই
আমাৰ এই বতাহ মাৰি আছে দিব চাগে বতাহটো আমাৰ ইয়াতো মাৰি আছে বাৰু,
অ' অকমান এটোপ দোটোপকে পৰঢছিল বাৰু,
অ' এতিয়া অকমান আগত আমাৰ এইফালেও পৰিছিলে। হলেও ইমান ভালকে নাইপৰা বাৰু, পৰিছে দিব আৰু,
অ'
অ' তোমাৰ তুমি এতিয়া শুবা নে?
শুম অ, -
ন
উ, ছিৰিয়েল চাই নাই?
চিয়েল অ, - অ।
চিয়েল চাই নে নাচায়?
পিছফালৰ মানুহ ঘৰৰ ছোৱালীজনীলে ফোন কৰিছিলা নি? মই চিৰিয়েল চাওঁ, মই দেউতা খন চাওঁ। দেউতাখন চাই ভাল লাগে, সেইখন চাওঁ। কালি নাচালোৱেই, টোপনি ধৰিলে ইমান। আৰু নেট। চাৰ্জো নাই কালি, কাৰেণ্টো নাই।
অ-
শুই থাকিলো সেইযকাৰণে।
কালি বতৰ বেয়া নহয়? বিজুলী
কালি বতৰ বেয়া নহয়? বিজুলী মাৰিয়ে আছে কালি। ভয় লাগে।
উম।
অ'ট্ৰেইনখন আহিছে দেখোন ঔ, অ'ট্ৰেইনখন অহা লেট আজি। এখন জানো ক'ৰ পৰা আহিছে?
কেনেকে আহিলে বাৰু? ৰে হেৰিটো ভাগিলে নহয়, দলংখন।
এখন, এই গুৱাহাটীৰ পৰা অহাখনহে নেকি?
এখন, এই গুৱাহাটীৰ পৰা অহাখনহে নেকি? অ।
সেইখনে চাগে।
খনে
ল'ৰাই কিতাপ পঢ়িলেনে নাই? হেল্ল', হেল্ল'? হেল্ল'? হেল্ল'?
নামাতে যে?
মই শুনি আছোঁ, তুমিহে নুশুনা।
আপুনিহে মতা নাই, নেটৱৰ্ক নাই হ'ব পায় আপোনাৰ। ওলাই আহক।
ওলাই, ওলাই আহক, মোৰ আছে মই দেখোন ধুনীয়াকে শুনিয়ে আছোঁ।
মই মাতি আছোঁ, আপুনি মতা নাই আকৌ। মই মাতি আছোঁ।
টুক-টুক, টাক-টাক কৰিছে ন মাত?
অ'।
মাত, এতিয়া শুনিছেনে?
এতিয়া শুনিছোঁ। ল'ৰাই পঢ়িলেনে নাই?
এতিয়া শুনিছোঁ। ল'ৰাই পঢ়িলেনে নাই? ল'ৰাই পঢ়িলে অকমান, পঢ়ি পেলাই সামৰিলে আৰু, হ'ল আৰু এতিয়া শুবলৈ গ'ল, বাপেকো শুলে। সিও শুইছেগে।
শুৱা সময়ত মোবাইল নাচাই নে কিনো সি?
মোবাইল নেচাই নে কিনো সি? হাঁ?
শুৱা সময়ত মোবাইল নাচাই নে কিনো?
শুৱা সময়ত মোবাইল নাচাই নে কিনো? উম, নেচাই নেচাই। এই আমাৰ এইকনৰ ল'ৰা এটাই ভয় খোৱালে, মোবাইল চালে মই পুলিচক কৈ দিম বুলি। সি এতিয়া ম'বাইল নেচাই, ভয়তে ম'বাইল নুচোৱেই।
ভালে বাৰু সেইটো, ম'বাইল নোচোৱাটো।
ভালে বাৰু সেইটো, ম'বাইল নোচোৱাটো। নুচোৱে, আগতে চাই আজিকালি সি মই বোলো সিদিনা কিবা এটা কৰি থৈ গ'লি, মোবাইলটো একদম তুমি নুচোবা দেই, তাৰপা সেইদিনাখনৰ পৰা ধৰি নাই চোৱা বাৰু।
অ
হেই ন মই চালে মানে মোৰ লগতে অকমান চাই
অ
এনেই নাচায়
চাবলৈ নিদিব বেছি
হ'ব দিয়া এতিয়া শুৱাংগে শুৱাংগে যোৱা হ'ব হ'ব দিয়ক কওক অ